না তুমি কি কৰি আছা?
মই এনেই বহি আছোঁ। ভাত বনালা? অঁ বনাই আছোঁ। তুমি?
অ' আমাৰো বনাই আছে। দালি বনাইছে দালি দালিতে কণী দিছে, আকৌ কঠাল গুটিও দিছে, তাৰপিছত দালি কঁঠাল গুটি পিটিকা বনাব, তাৰপিছত কণীটো এনেকেই খাব চাগে উহাই বইল কৰি, তোমালোকৰ?
আমাৰ দালি, আলু ভাজি, তাৰপিছত আমাৰো কণী। আৰু মাছৰ তৰকাৰী আছে দিনৰ সেয়া। আচাৰ তেনেকৈ খাম আৰু।
অ' আমাৰো আচাৰ আছে এনেকে খাম আৰু। ঘৰত যাম বুধবাৰে যাম।
অঁ।
তুমি কেতিয়া যাবা?
মই কালি যাম।
অ, দেওবাৰে আহিবা?
অ, দেওবাৰে গুচি আহিম। তোমালোকে?
আহিম গধূলি আহিম দেওবাৰে সোমবাৰৰ পৰা ক্লাছ আছে।
অ, ক্লাছ হেৰি আজি ক্লাছত গৈছিলা?
অ গৈছিলোঁ তুমি গৈছা?
অ, অ, গৈছিলোঁ।
অ, আজি পঢ়াই নাই দিয়া তুমি পঢ়িছা?
নাই অলপ লিখিলোঁ তাৰপিছতে ভাত বনাব গ'লোঁ।
অ, আমাৰ আগত লিখিব দিছিলে ক্লাছতে লিখিলোঁ।
অ, মই ক্লাছত মানে নিলিখিলো যে ভাল নালাগিল এতিয়াও অলপ থলোৱে ঘৰত গৈ লিখিম গৈ নেকি মানে এলাহ লাগা নিচিনা লাগি আছে।
অঁ, হয় কেতিয়াবা লিখিব মন নাযায়।
উম, কি খালা?
চাহ খালো।
অ, অ। আমি আকৌ ওলাই গৈছিলোঁ যে
অ।
মেলা চাবৰ কাৰণে গৈচিলো যে তাৰ পিছতে তাতে পানী পুৰি খালোঁ। আকৌ গোল্লা খালোঁ।
অ, মেলা পা কি কি ল'লা?
নাই মেলাত নাপালোঁগৈ।
অ।
কি কৰি আছা? এতিয়া এনে।
নাই এনেই শুই আছোঁ।
ভাত কোনে বনাইছে?
ভাত লগৰ কেইজনীয়ে বনাই আছে।
অ, ভাত বনালে মানে?
ভাতটো হ'ল দালিটো বহাই দিছে।
অ।
তোমালোক বনালে?
অ, আমাৰ হ'ল দিয়া।
অ।
ইস্পিড বনাই দিলোঁ যে।
ঘৰত ভাল ন'?
অ, ভাল তোমালোক?
আমাৰো ভাল।
অ।
ফোন কৰিছা নে নাই ঘৰত?
কৰিছিলো সন্ধ্যা টাইমত কৰিলো তাৰপিছত ক্লাছৰ পৰা আহি পেলাই কৰিলোঁ, তুমি?
ময়ো সন্ধিয়াই কৰিছিলোঁ এতিয়া কৰাই নাই, কৰিম আৰু অলপ দেৰিকৈ।
অ। বাকী কোৱা। ঘৰৰ পৰা আচাৰ আনিছানে নাই?
আনিছো গৈছিলো যে ঘৰত দুদিন থাকিলোঁ, তাৰপিছত হেৰি গাছ টেঙা আচাৰ লৈ অলপ লৈ আহিছোঁ আকৌ বগৰীয়ে তেতেলীয়ে মিক্স কৰি বনাইছে।
অঁ।
জেলি টাইপ সেইটো আনিছো তুমি গৈছিলা ঘৰত?
অ, গৈছিলো তাৰপিছত মেমে নকলে তেতিয়া ক্লাছ আকৌ কৰিম বুলি। তাৰপিছতে গুচি আহিব লগা হ'ল এতিয়া আকৌ বন্ধ দিলেই, যাব লাগিব। মানে জেঠাই হতৰ ঘৰত যোৱাই নাই যে, জেঠায়ে মাতিছিলে কালি ফোন কৰিছে। কৈ ছে আহি পেলাই এদিন অকণমান সময় নাহিলে কিয়? বোলো টাইমেই নহ'ল বেলেগ এদিন গ'লে যাম এতিয়া যদি যাওঁ আৰু তেতিয়া জেঠাই ঘৰত যাম। সৰু জেঠাইৰ ঘৰত যাম মামা ঘৰতো এবাৰ যাম।
মই এনেই নগ'লোৱেই হয় মোৰ মানে ইয়াত বেংকত মানে অলপ কাম আছে যে, সেইটো কাৰণে সিতিয়া যাব লগা হ'ল আৰু লগৰ কেইজনীও যাবগৈ ন অকলে অকলে ৰুমত থাকিব ভাল নালাগে সেইটো কাৰণে এতিয়া যাব লাগিব
অঁ
হাঁহিছোঁহে সেইটো কাৰণে যাব মন নাছিলে
অঁ
তৎক্ষণাত এতিয়া বন্ধ দি দিলে যাবই লাগিব
অ সেইটোৱে কাম আছে কাৰণে যাও নহলে ময়ো নগ'লো হয় এতিয়া মোৰ অলপ বেংকৰ কাম আছে যে ত কাৰণে যাওঁ আৰু এ অহা যোৱা কৰি থাকিব মন যোৱা নাই এইবাৰ গ'লে আৰু নাহোঁ আৰু একেবাৰে মানে এইবাৰ নাযাওঁৱেই আৰু ঘৰত
ঘৰত কৈয়তো আহিছিলোঁ নাহোঁ বুলি এতিয়াতো যাবই লাগিব
ময় কৈ থৈছিলোঁ কিন্তু মানে যাম আৰু যাই পেলাই আকৌ গুচি আহিম সোনকালে আহি লৈ পেলাই এতিয়া নাযাওঁ একেবাৰে ছেপ্টেম্বৰ মাহতহে যাম চাগৈ
অঁ ময়ো এনেকৈয় যাম দেৰিকৈ যাম আৰু
অঁ
ইমান অহা যোৱা কৰি থাকিলেও ভাল নালাগে দেচোন
তোমালোকৰ ছেপ্টেম্বৰতে পৰীক্ষা পাতিব ন
অঁ কৈছে মেমে ছেপ্টেম্বৰত পাতিম বুলি
অ আমাৰো
অক্টোবৰত নগাঁও যাবাগৈ
অঁ অক্টোবৰত যামগৈ তেতিয়া মানে পৰীক্ষা শেষ কৰি এবাৰ ঘৰত যাম তেতিয়া আৰু নাযাওঁ আৰু
অ তাত গ'লেতো এনেও সময় পোৱা নাযাবয়ে
উম
ডিউটিতে থাকা যাব
উম তেতিয়া আমাৰ মানে বা ডেলিভাৰী হোৱা সময় হ'ব হ'ব যে নৱেম্বৰৰ এক তাৰিখে তেতিয়া আহোঁ নেকি চাগে
অ তেতিয়াতো যাব সৰয়া ঘৰ দিলে কোনেনো হেৰি কৰিব
অঁ সেইটো কাৰণে এবাৰ আহিম আৰু আমা অকলে নোৱাৰিব নহয় ঘৰৰ ঘৰো চাব লাগে ইফালে বস্তু চাব লাগে
অ এনেই তুমি কি পাচলি খাই ভাল পোৱা বাও
মই বন্ধাকবি বেছি ভাল পাওঁ
অ, মাৰা আলু নেকি বিলাহী পটল টো ভাত কেৰেলাটো এনেকে ভাল পাওঁ।
ফেভট যেনেক নক মানে আলুটো বেছি ভাল বা তথাপিও যিহৰ লগতে নহওক, মাংস হওক কিবা দাইল, ভাত আলু পিটিকা মাছৰ লগত
যিয়ে নবনাওক আলুটো দিবই।
উ, ময়ো আলু মাংস বুধা বনালেও আলু এপিচ দিমে।
উম,
তেনেকুৱা বহুত ভাল পাওঁ ফেভৰেট।
বেলেগ নোখোৱা বস্তু বনালে আলু দিলে আলু খিনি দিয়ে খাই দিব পাৰো।
অ, সেইটোৱে।
তোমালোকৰ লগত খেতি কৰিছিলে?
অ, খেতি কৰিছে, এতিয়া সিদিনা ৰোৱা পুতিলে মই ঘৰত গৈছিলোঁ যে, ৰোৱা পুটিলে দুদিন আগত, পুটি লৈ পেলাই দুদিন ৰেষ্ট পাইছে যে, আমাৰ মানে এই দুদিন নাই মানুহ লগোৱা নাই যে এতিয়া আম্মাই কৈছে কি এতিয়া টাইম পাওঁতে আহোঁগৈ মানে মই এতিয়া মই কৈছো কি মই গ'লে মোৰ মানে গৰম বন্ধত দুদিনৰ কাৰণে দিয়া হয় কথা আছিল যে মই মই কৈছোঁ কি তেতিয়া যাব কৈছে কি নালাগে, সেই তেতিয়া আকৌ টাইম নাপাম, মই আকৌ অকলে যে যাব নোৱাৰিম বুলি ভাবিছিলো, এতিয়া যদি কালি যাওঁগৈ তেতিয়া পৰহি যাবও পাৰিম মাজু জেঠাই ঘৰত সৰু জেঠাই ঘৰত। সেই কাৰণে মানে সোনকালে যাওঁ তেতিয়াহে যাব পাৰিম আম্মাৰ লগতে অকলে ভাল নালাগে মানে কোনো কোনো নাথাকে।
অ, অকলশৰীয়া ঘৰত তেনেকে যে ভাল নালাগে, লগৰীয়া থাকিলে ভাল লাগে।
উম,
এ তুমি কি কি বনাব জানা?
মই চবেই বনাবলৈ জানো মাংস চব্জি আলু ভাজি চব মানে গোটেইখিনিয়ে জানো।
অ, আঞ্জা যিমান আছে মানে জানা আৰু?
অ, জানো, তুমি? পোলাওতো ইমান নাজানো মানে বনালে পাৰিম, এনেই মানে বনাওঁ,
মানে বনাই পোৱা নাই আৰু।
বনাই পোৱা নাই।
অ, বনালে আহিব আন্তাজটো।
অ, মই হ'লে অকলশৰীয়কৈ বনাই পাইছোঁ মানে।
অ,
চবৰ কাৰণে বনোৱা নাই। তেনেকে আমাই বনাই ঈদৰ দিনাখনো বনাই যে অম্মাই।
অ, ঘৰত থাকিলে আম্মাহতে বনাই আৰু। দেখিয়ে থাকোঁ আমি মই জানো বনাবৰ কাৰণে। সেইদিনা ৰুমত বনাইছিলোঁ।
কেনেকৈ বনোৱা নু?
পিয়া তেলখিনি মানে নিয়মত দি মানে জোখত দি ল'ব লাগে ন ভাল চাউলকেইটা চাই।
তাৰ পিছত পিয়াজ খিনি মিহি মিহিকে কুটি, তাৰ পিছত ভাল ৰঙা হৈ যাব যেতিয়া পিয়াজ খিনি
উম
তেতিয়া নহৰু চহৰু, আদা চদা যে দিয়ে তেজপাত দিয়ে লং, ইলাচি এইবিলাক দিয়ে ন তেতিয়া পেলাই দিব লাগে
অঁ
তেনেকেই ভাজি লৈ ৰঙা হ'লে তাকো চাউল কেইটা পেলাই দি পেলাই চাউল কেইটা ভাজিব লাগিব ৰঙা হৈ যোৱা হৈ যাব যেতিয়া মাংস দিলে মাংসখিনি পিঁয়াজৰ লগতে ভুনি ল'ব লাগিব আৰু
অঁ
মাংস নিদিলে অকল অনলি চাউল কেইটা ভাজিলেই হ'ল আৰু ৰঙা কৰিলেচোন ৰঙা কৰি চাউলকেইটা ভাজিলে পানীটো জোখ দি পেলাই কুকাৰত বনালে বা সহজে ডেকচিত বনালে অলপ তেওঁ হেৰি হয় আৰু মোৰ কাৰণে হয় আৰু কুকাৰটো মই সহজ পাওঁ বনালে
অঁ
পানীটো জোখত দি পেলাই ঢাকনখন মাৰি দিলে হৈয়ে যায় আৰু নিমখটো দিব লাগে অলপ চাবোন মুখত লগাকৈ
আমাৰ বন আমাৰ আম্মাই এনেকৈ কুকাৰত বনায় নহ'লে ডেকচিিত বনালে ওপৰৰ পৰা জ জুই দিয়ে তেতিয়া মানে আৰু সোৱাদ হয়
ঢাকনখনৰ ওপৰতে অঙঠা দি দিয়ে
অঁ
তেতিয়া মানে ওপৰৰ খিনি ওপৰিও ভাতকেইটা মানে সিজি যায় আৰু
অঁ সেইটো কাৰণে হ'ব দিয়া নহ'লে পিছত কথা পাতিম
অঁ হ'ব দিয়া
উওম
পাঁচ